অ
হেল্লৌ' হেল্লৌ,
অ হয়, আছো আছো আপ
অ আছো, হেৰি কৰিলো তামোল খাইছোঁ, এইখিনি সময়ত এখন তামোল খাওঁ মই। সন্ধিয়া সময়ত চাহ তাহ খাই উঠি, উ চাহ তাহ খালো চাহ খালো। তামোল খন খালোং, মুখ ভৰ্তি কৰি লৈছো খাই লৈ।
তেতিয়াাহলে আপোনাৰ কথা পাতি ভালে লাগিব আৰু, তামোল খাই খায়,
চাধা জৰ্দ নাখাওঁ বাৰু চোন খাইছো আৰু,
অ অ একো নাখালে ভালো নালাগে নহয় মোক, মুখ খন অকমান তামোল চামোল খালে ভাল লাগে আৰু অ আজি,
উম উম উম তামোল নায়ে অবশ্যে ঘৰৰ। কিনা তামোল আগতে আছিল তাৰ পিছত এই অকমান জাগাবিলাক চাপৰ হল নহয়, চাপৰ হৈ চব বিলাক, তাৰমানে হেৰি হল তামোলৰ গছবিলাক জেপা লাগি লাগি মৰিল পানো আছিল ঘৰতে।
অ পানো আছিল,
হে অকমান নোহোৱা নহয়, অ।
অ তেতিয়াহ'লে আপুনি ঘৰৰ খালে নে, তামোল-পাণ কিনাই খালে?
তামোলটো কিনা। পাণটো ঘৰৰ।
অ, গোন্ধপাম নেকি বাৰু?
গোন্ধ অলপ গোন্ধপানৰ নিচিনাই, বেলেগ বেছি হেৰি নহয়।
অ, আপুনি কওঁতে, খাওঁ-খাওঁৱে লাগিছে মোৰ।
উম, উম। তাৰমানে হেৰি কম, পাকাৰ ওপৰত হৈছে। জাগা কম, জাগা কম থকাৰ কাৰণে তাৰমানে, হেৰি হোৱা নাই গোন্ধ আগৰ যিটো গোন্ধপানৰ আছিল, সেইটো নৰ্মেল হ'ল এতিয়া। গোন্ধটো নোহোৱা হ'ল আকৌ।
হয়, এনে
এনেও কমি গৈছে। অ উম, একো নাই ভুল জিকাৰ গোন্ধ নাই। অ জহাভোলৰ গোন্ধ নাই, একো নাই। উম
গোটেই হেৰিয়ে আৰু
উম উম উম উম। বাকী, খবৰ বাতৰি গা-চা ভালে আছে নে?
আছোঁ, আছোঁ। আল্লাহ আমাৰ মালিকে ৰাখিছে আৰু সকলোৰে দোৱাত। সেনেকুৱাই আৰু।
উম, উম। ঠিকে, বাকী যিয়ে নহওঁক আছে ভালে আছে।
আপুনি তামোল খাই লৈছে যদি ভালে আছে। হে হে বুলি ধৰি লৈছোঁ আৰু।
ঠিকে আছে। এনে বাকী যিয়ে নহওঁক, গাটো ভালে থাকিলে চব ভাল আৰু।
মনটোও ভাল।
উম মনটো ভাল হৈ থাকে আৰু, অকনমান যদি গাটো বেয়া হয় মনটো বেয়া হৈ যায়, মনটো বেয়া হ'লে মানে বিচিনা ল'ব লগা হৈ যায়।
সেইটোয়ে
অ, সেইটো ভালে আছে বাৰু, চব হেৰি নৰ্মেলতে আছোঁ ৰান্ধিছ- বাঢ়িছো। আজি বতৰ ভাল, কিন্তু আ, নাই গৰম নাই কিন্তু ৰাতিপুৱা বহুত বৰষুণ দিলে নহয়, অকনমান পানীৰ সমস্যা এটা হয়।
অ,
এই ড্ৰেইনবিলাক চব হেৰি, অ, হৈছে। খুব নহয় আৰু অকনমান।
কমি গৈছে, ক'ম আৰু।
নোহোৱা হ'ল নহয়, চব, মানুহবিলাকে ঘৰ বনাই-বনাই ৰাস্তা-ঘাট হেৰি কৰি ড্ৰেইনবিলাক, প্ৰায় নোহোৱা নিচিনাই হৈছে। আগতে, অ, অ, নাইকিয়া নিচিনা হৈছে, আগতে আছিল। ইমান পানীৰ হেৰিতো নাছিল। এতিয়া অকমান মানে পানীৰ সমস্যাটো আহি গৈছে, তথাপিতো আমাৰ ইয়াতে কৰি আছে, ড্ৰেনবিলাক
অ, আকৌ নতুন, নতুন কৰিব লগা হৈছে আৰু, আগৰবিলাক এতিয়া নহ'ব, এক হয়, এতিয়া নতুন হব লাগিব আৰু, সেইটো।
তাৰপিছত আৰু, চ'ব ওখ ওচৰ-চুবুৰীয়াৰ চ চ'ব বিলাক ঘৰে তাৰমানে ও খ, আমাৰ নিচিনা অ, এনেকুৱা হেৰি নহয় আৰু, অ, ৰাস্তা পদূলিবিলাকো ওখ হ'ল।
কৰি যায়।
অ, সেইটো সজ
উম মানে সমস্যা আৰু সেইটোৱে। এতিয়া আকৌ যিবিলাক হৈছে, আক অ, কিছু বছৰ পিছত আকৌ সেইবিলাকো চাপৰ হ'ব। আকৌ কিছুমানে মানে এইটো, থাকিবয়ে আৰু এনেকে।
উঠান, পতন, হৈ থাকে তো, ঠাইবিলাক, কিছুমান ঠাইত নদীবিলাকো উঠি আহে। তেতিয়া পানী বিলাক বেছি হেৰি হ'লে, বানপানীৰ নিচিনা হয়, অলপমান বৰষুণ দিলে নদীত পানী আহিলে বান পানী হৈ যায়।
বানপানী হৈ যায়, নদীবলাক ত, আৰু হৈ গৈছে নহয় আজি।
তৰ, হৈ গৈছে, এতিয়া সেইবিলাক যে। কিছুমান শিৱসাগৰৰ যিবিলাক ঠাইত কোনো দিন, পানীৰ বুলি বস্তু সিহঁতে দেখাই নাছিল বোলে। সেইবিলাক, ইমান সৰু এই কিছুমান কমেণ্টবিলাক দি আছে আৰু সৰুৰ পৰা এনেকুৱা বয়স পালো আহি পানী দেখাই নাই। কিন্তু, এতিয়া এনেক কোৱা, পানী হৈছে মানে বিল্ডিঙৰ মানে, আধালৈ পানী গৈছে।
অ, অ, তেতিয়াহ'লে তো, বিল্ডিঙৰ আধালৈ গ'লে বহুতেই হৈছে পানী।
অ, আহোঁ, খে, আমাৰ মানে কি আৰু ত, হেৰি আচাম টাইপৰ ঘৰ বিলাকৰ টিঙৰ ওপৰ পাইছে পানী। বহুত মানুহ হেৰি হৈছে, এতিয়া পানী শুকাওঁতে কিছুমান ডেডবডিও পাইছে।
অ, হঠাতে কিছুমান পানী আহি যায়তো, বিশ একে পাহাৰৰ পৰা আহিলে মানে, সেইটো একো উপায় নোহোৱা হৈ
উপায় নোহোৱা হৈ যায়, তাৰ অ', ক'ত নাযাব অ, আৰু বান কিছুমান এৰি দিয়ে নহয়, বান বিলাক। খুলি দিয়ে, খুলি দিলে সেনেকুৱা হয়, আ, হ
চাইনাত মানে তেনেকুৱাই অকমান হৈছে, মই কালি অকমান গম পালোঁ বাৰু সেইটো।
অ অ।
তাৰ মানে হেনেকুৱা পানী এৰি দিয়া বুলি, ধুমুহা বাট বৰষুণ হোৱা বুলি, মানে কি এইবোৰ মেঘ বিলাকো ডাৱৰ বিলাক হেৰি হৈ যায় নে? সেইটো বৰষুণ মানে অলপ সেইটো বৰষুন বেছি মানে হেৰি হৈ আহে।
অ'অ উম।
মানে হেইটো সতটো মানে অকমান বেছি হয় আৰু।
অ' অ' অ'। একেলগে বহুত বৰষুণ হৈ যায় টো। মানে যিটো দৃশ্য দেখা পাইছোঁ বৰষুণৰ ভয়ানক। সেই দৃশ্যটো ভয়ানক দৃশ্য। মানে নিজে নিজে হোৱা, কলহৰ পানী ঢালা বুলি, এই কলহৰ কাণেৰে পানী ঢালা নিচিনা অৱস্থা হৈছি সিহঁতৰ। বেয়াও লাগে! ইমান ভাল ভাল অৱস্থা মানুহ বিলাকে খাব পোৱা নাই, হেৰি পোৱা নাই, থাক কিব ঠাই নোহোৱা হৈছে হেনেকুৱা, আৰু সেইবিলাক ঠাইত এত খেতি বাতিও নোহোৱা হৈ যাব।
নোহোৱা হৈ যাব। তাৰওপৰিও খোৱা পানী খিনি বিশেষ বহুত অসুবিধা হয়, আকৌ খোৱা পানীৰ, মানে বানপানী হলে বেছি, কি কয় মানে, বেলেগ বস্তু নাপালেও পানীখিনি নাখালে মানুহ থাকিব নোৱাৰে। আকৌ অ' বানপানীৰ সময়ত মানে, খোৱা পানীৰ বেছি নাটনি হৈ যায় আৰু।
অ নাটনি হৈ যায়। অ অ অ। এনেই, ক'তো ফুৰিব যোৱা নাই নেকি?
যোৱা তেনেক নাই বাৰু, আজি অকমান মানে খেতিও আছে আমাৰ আক', আমি নিজে নকৰিলেও মানে, মানে ধানটো পাওঁ আৰু তেনেকুৱাকে কৰে আৰু, এতিয়া!
অহ।
অকমান ধান শুকালো আজি,
উহ হ, অ' অ'
ৰাতিপুৱাৰ ভাগত অকমান আমাৰ ফালেও বাৰু বৰষুণে আছিল! তাৰ পিছত, এই এঘাৰ বাৰ বজা মানত অলপমান এৰিছে, তিয়াহে আৰু ৰ'দ দিছে আকৌ।
ৰ'দ দিছে।
সেনেকে থাকি এতিয়া শুকাই গল শুকাল। মানে এতিয়া গৰমো বহুত। পৰে নহয় ৰ'দ,
অঁ অঁ অঁ অ তাৰমানে ঘৰত ঘৰৰ চাউলৰ ভাত খাই।
ঘৰৰে খাওঁ বাৰু।
অঁ সেইটো ভাল আৰু।
অ, কষ্ট হয় অকমান। অহ সেইটো মানে শুকুৱা বানা উ, এ সেইটো অকমান বাৰু কষ্ট হয় বাৰু, হ'লেও ঘৰৰ ঘৰৰ। সেইটো নিচিনা আকৌ মানে সোৱাদ। নাপাই টো কিনা বস্তু কিনা চাউলৰ কিন যদি আইজোং বুলি কয়, তাতে বহুত ধৰণৰো চাউল থাকে।
নাপাই নাপাই আজিকালি দোকানত সেনেকুৱা ভাল হেৰি বস্তু নাপাই নিজৰ ঘৰত নহ'লে নাপায় আৰু, অ আমাৰো আছে খেতি আছে খেতি আছে অ খেতি আছে।
গোটেইবিলাক খেতি কৰে নে?
উম কৰে কৰে কৰে কৰো আৰু মানে মানুহ লগাই কৰো নিজে নকৰো।
অ আজিকালি সেইয়াই আৰু, আৰু যিবিলাকে নিজেও কৰে সেইবিলাকেও আজি কালি গৰুৰে হাল নাবায়টো পথাৰত, টেক্টৰ লগাই
অ।
আকৌ ধান আগতে, ধান মাৰিলে মানে গৰুৰে মাৰিছিল মৰণা মাৰে, এতিয়া আকৌ গোটেই হেৰি, ধান মনা মেচিনো ওলাইছে নহয় ধান মানে কি মাৰা মৰণা মৰা মেচিনেৰেহে আজিকালি আৰু ধান মাৰে।
ধান চান মাৰে।
অ, এই এঘন্টাতে হৈ যায় আৰু। আগৰ যদি হিঁ হিঁ চাৰি চাৰি দিন লাগে এতিয়া একঘন্টাতে হৈ যায়।
কাম কৰা মানুহ নাপ নহয় মেইনলি কাম কৰা মানুহ নাপায়। কাম কৰা মানুহ নাপায় কাৰণে, অ কাম কৰা মানুহ একদম নাপায় আজিকালি চবে তাৰ মানে বাহিৰত জব কিছুমান পাই নহয় জব বিলাক। কৰিব যায়, পঢ়া শুনা ল'ৰা ছোৱালী ক'ত ঘৰুৱা কাম কৰিব।
অ আজিকালি সেইবিলাক কামৰ মানুহ নহয়। এ ওম ওম ওম, অলপমান মানে প্ৰযুক্তিবিদ্যাটো আগবাঢ়িছে টো আজিকালি
অ অ অ অ সেইটো কাৰণ তে আৰু সিহঁতক কামত লগাইয়ো হেৰি কৰিব নোৱাৰি।
অ আকৌ মানে কি আৰু এই হাতেৰে কৰা কাম বিলাকত যিমান সময় লাগে, মেচিনত মানে অকমান সোনকালেও হয়তো
উম।
সেইকাৰণেও মানুহে সোনকালে আজৰি হবই বিচাৰে নহয় জানো, বিচাৰে অ সেই কামতে লাগি থাকিব মানে অকমান টানো পায়। সেই তেনেকুৱা আৰু, সুবিধা সেইটোত বেছি হয় সেইটোৱে কৰে। বেছি হয় সেইটোৱে আৰু সেনেকা কৰে। এনেই জহা চাউলৰ ভাত তেতিয়াহলে আপোনালোকে খাই আৰু!
অ ঘৰতে পাও, ঘৰৰ হেৰিতটো বেয়া নহয় ঘৰৰ জহা এই টো এই বৰা চাউলৰ। সেইখিনি গোটেইখিনি ঘৰতে হেৰি কৰো, তাৰপিছত আইজুংটো পাওঁ। পিঠাটো বনাও, কিন্তু মোৰ পিঠাটো ইমান ভাল নহয়।
অ', হলেওঁতো বস্তু দিলে খাব পৰা হয়, নহয় জানো?
অ', হয়, হয়। হয়, এ, মোৰ মাৰ ঘৰত আছে। তেওঁলোকে বনাই দিয়ে। মই মানে ইমান ভালকে নাজানো, মই মাৰঘৰত আছে, তেওঁলোকে বনাই দিয়ে। হেৰি নহয়, এই ভাল বনাই তেওঁ, আহ
কাৰণে কিজানি আপুনিও চেষ্টা নকৰে।
না, সেইটো এটা কথা, চেষ্টা অ', অ' আগতে আগতে বনাইছিলো, আজিকালি ঢেকি নাই নহয়, মিক্সিত গুড়া কৰিব লাগে, মিক্সিত গুড়া কৰিলে পি ঠাটো মই বনাব নোৱাৰো। আৰু মাৰ ঘৰত পাওঁ যেতিয়া আৰু ইমান চে ষ্টাও নকৰো
অ', আমাৰো সেনেকুৱা সুবিধা থাকিলেতো আমিও ললো হয়।
অ', এই আগতে ঢে কীত গুড়া কৰোতে তেতিয়া বনাইছিলো, কিন্তু মিক্সিত গুড়া কৰিলে গুড়াটো অলপ শুকান হয় নহয়। সেইটো বস্তু মই কৰিব নোৱাৰো।
অ', আপুনি এনে তিলৰ ভাল পায় নে নাৰিকলৰ ভাল পায়? দুয়োটাই তো বনোৱা যায় বাৰু।
অ', মই বিশেষকে নাৰিকলৰটো বেছি ভাল পাওঁ, আৰু মোৰ আ মাইনা এজনী আছে তাই তিলৰটো ভাল পায়।
অহ, তিল তেতিয়াহ'লে গুৰেৰে খায় আৰু?
আহ, গুৰ আৰু তিল, আহ, তিল আৰু গুৰ, মই নাৰিকলৰে বেছি ভাল পাওঁ। চেনী খাওঁ, চেনী খাওঁ, চেনি নাই চেনী খাওঁ, গুৰ নাখাওঁ।
অ', অ'।
নাৰিকলৰ লগত গুড় দিলে এটা সোৱাদটো কমি যায় অ'। কমি যায়, সেইকাৰণে হেৰি খাওঁ আৰু। চেনীটো দি
অকণমান মানে, তাৰ মিঠাটো আৰু কম, গুণাগুণতো মিঠাৰ গুণাগুণটো কমি যোৱা যেন লাগে।
কমি যায়, হা কমি যায়, অ', ইমান তাৰমানে সোৱাদটো কমি যায়। সোৱাদটো কমি গ'লে খাই ভাল নালাগেটো, সেই সেইকাৰণে।
তিলৰ পিঠা ভাল নাপায়। তিলেৰে মাছ খায় নে নাখায় তেতিয়াহ'লে?
খাওঁ, সেইটো ভাল পাওঁ, অ' সেইটো ভাল পাওঁ। সেইটো ভাল পাওঁ অ', অ', অ'।
অ', তিল আৰু মাছৰ সোৱাদটো বেলেগে নহয়, আকৌ কনীৰে খায় নে নাখায় আপোনালোকে? তিল আৰু কণী?
আহ, অ', অ', অ', তিল কণী খাওঁ। সেইটো খাওঁ। তিল কনীৰ সেইটো খাওঁ। তিল মাছ খাওঁ। তিল মাছ আকৌ যা তা মাছৰ লগত ভাল নালাগে। কাৱৈ মাছ, শ'ল মাছ। এইবিলাকৰ লগতে বেছি ভাল লাগে।
অ', এনেই তিল আৰু কাৱৈ মাছটো বেছি ভাল লাগে বুলি কয় বাৰু, হয়ও সোৱাদ
খোৱা যায় আজিকালি
আহে এই অ' এইবিলাক মানে হেৰি মাছ টো ভাল নালাগে আমাৰ মানে ক'ব গ'লে যিটো লোকেল মাছ। বনৰীয়া যিটো লোকেল হয় গৰৈ, গৰৈ, কাৱৈ, এনে চবতকৈ বেছি ভাল লাগে কাৱৈ মাছেৰে ভাল লাগে, কাৱৈ মাছটো অকণমান ডাঙৰ হ'ব লাগে, আৰু কথাই নাই। আৰু নহয় জানো, কথাই নাই। তেতিয়াহ'লে কাৱৈ মাছ আৰু তিল আৰু জহা চাউলৰ ভাত আপুনি সোৱাদ লৈ থাকে?
উম অ খাওঁ ঘৰুৱা বস্তু নাখাম নে কিবা। হোঁ ঘৰুৱা বস্তু আৰু খায়ে বহুত ভাল লাগে। সেইটো এ বা সেনেকা আৰু ঠিক আছে। অ'। পিছত বাৰু লগ পাম আকৌ পিছত লগ পাম। উম উম অ'।
হয়।